হেল্ল',
আৱাজ শুনিছা ন?
অ', মানে অলপ লাহে লাহে আহিছে।
অ', তোমাৰো লাহে লাহে আহি আছিল অলপ।
উম, এতিয়া আহিছে নে ভালকে?
উম, উম, আহিছে দিয়া। কি, কি কৰি আছা? মই এনে বহি আছিলো, তুমি?
অ', এই অলপ বজাৰত গৈছিলো মানে আগত তে বজাৰ কৰি মানে আহিলো, হম। উম, উম, ইমান গৰম, হম হম!
হয়, ইমান গৰম দিছে।
অ', তাৰপিছত মই ছাতি ল'ব, হম, হম, হম।
কি কলা?
নহয়। মই মানে ছাতি ল'বও পাহৰি থাকিলো। তাৰ পিছত ভাবিলো যদি বৰষুণ আহিলে তাতো চেছ। ত' সেইয়াই আৰু হম।
মইয়ো ঘৰতে বহি আছিলো গোটেই দিনটো আৰু আজি বন্ধ আছিল ন, ইন্টাৰশ্বিপ নাছিল। ত' ঘৰতে বহি আছিলো আৰু কি কৰিম।
এই গৰমখনত আৰু যাবই মন নাযায় ক'তো।
সেইটোৱে সেইটোৱে।
হম, বহি আছিলো মই ভাবিলো আজি তোমাৰ লগত অলপ কাজিৰঙাৰ বিষয়ে মানে কথা পাতো বুলি।
উম, ঠিকেই ঠিকেই, বাৰু কাজিৰঙাত গৈছিলানে?
মই এনে কাজিৰঙাত যোৱা নাই, যাম বুলি ভাবিছো মই। তুমি গৈছিলা নে কাজিৰঙাত?
নাই ময়ো যোৱা নহ'ল আৰু সেনেকেই যাম যাম বুলিয়ে থা কি যায় আৰু।
মই ভাবিছো মানে তাতে মানে মই শুনা পাইছো আৰু এশঙীয়া এশিঙীয়া গড় যে আছে।
সেইটো বহুত পোৱা যায় বুলি কাজিৰঙাত আৰু। সে আৰু কাজিৰঙাতো জানেই আমাৰ কাজিৰঙাটো গড়ৰ কাৰণে বিখ্যাত।
বিখ্যাত অ'। আৰু গড়ৰ কথা মানে মনত পৰিছে। আগতে যে মনত আছে যে নিউজ পেপ পাৰত মানে দি থাকিছিলে যে এনেকুৱা গড় মৃত্যু হৈছে সেনেকুৱা। মানে প'জ কৰিছিল আৰু মাৰিছিলে আৰু সেই সেইটোৰ কাৰণে। কি কয় সিংহ উম।
টো আৰু কাজিৰঙাটো মানে মানে সেই বাৰিষা কালত আৰু বন্ধ থাকে আৰু বুলি শুনা পাইছো আৰু।
অ', হয় নেকি? মই জানা নাছিলো।
অ', মানে শুনা পাইছো আৰু বাৰিষা কালত মানে এই জন্তু সোপা থাকে ন। জন্তু সোপা মানে কি হয় বানপানীৰ ফলত মানে বহুত প্ৰব্লেমত আহি যায় ন।
উম, উম, উম।
কাৰণে মানে সিহঁতে মানে বহুত মৰে মানে জন্তু সোপা সেইকাৰণে মানে শুনা পাইছো আৰু। সেইটো বন্ধ থাকে বোলে। এনে যাবৰ মোৰ বহুত মন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন যাব কাৰণে।
উম, উম,
তোমাৰ এনে যাবৰ মন আছে ন তাতে?
অ, এই চাফাৰী কৰিব মন আছিলে মানে ধৰি লোৱা, মোৰ হাতীৰ ওপৰত চাফাৰী কৰা মানে বহুত মন আছিলে, মানে পুৰা নেচাৰটো চোৱা গড় চোৱা সেনেকা। তু সেনেকে জাম-জাম বুলি থাকি যায় আৰু। আৰু এনেতো বহুত দূৰ হয় ক'ব গলে।
উম, উম, ঠিকে কৈছা মোৰো মানে মোৰো মানে ভাবিছো মানে যাই কেনে চাই আহিম বুলি এবাৰ মানে কেনেকা হয় মই সোধা। শুনা পাইছো আৰু। বহুত মানে দেশ বিদেশৰ মানে চৰাই যে থাকে ন' মানে বেলেগ জেগাৰ চৰাইবোৰো বোলে তাতে উৰি-উৰি আহে আৰু শুনা পাইছো।
আৰু মানে তাৰ দৃশ্যটো চালে ইমান ভাল লাগিব ভাবাচোন ইমান জীৱ-জন্তু, মানে মোৰ ফ্ৰেণ্ডছ সোপাৰপৰা পৰা শুনিছো আৰু সিহঁতে গৈছিল ন কাজিৰঙাত। ত মই শুনা পাইছো। আৰু তাত বহুত বোলে ভাল লাগে চাই কেনে মানে তাতে বোলে উম, গঁড়ৰ পৰা লৈ হাতী, বাঘ, আলু চব বস্তু মানে তাতে আছে বুলি শুনা পাইছো মই আৰু।
উম, হম-হম এনে মানে কেতিয়াবা মানে দেখা পাইছানে নাই ধৰি লোৱা পবিতৰাতো আছে ন',
উম, উম, পবিতৰাত মই যাই পোৱা নাই।
অ', আচ্ছা, অ, অ, গৈছো-গৈছো। মানে তাতেও পুৱা যাই আৰু ন তাতেও মানে ধৰি লোৱা হাতী চাতী কি কয় এইতো ৰাইন' আছিলে। তাৰ পিছত এনেকুৱা বিভিন্ন পক্ষী আছিলে। পখিলা কেইটা আছিলে ত' মানে হৈ আছে। আৰু তাৰ পিছত ভাবিছো অ, সেনে এনেকুৱাই চাগে কাজিৰঙা আছে কিন্তু কাজিৰঙা চাগে আৰু আছে আৰু আৰু দেখিব পোৱা যায় আৰু।
উম, কাজিৰঙা আৰু বেছি ধুনীয়া ক'ব গ'লে। তাতে সৰু-সৰু, মানে বিল যে আছে ন।
উম, উম,
বিলো মই শুনা পাইছো বিলো আছে তাতে। মানে হাবি টাইপৰো মানে সেই আছে আৰু ওখ-ওখ মানে বন টাইপৰ এনেকা আছে। বুলি শুনা পাইছো মানে হাতীৰ কাৰণে, এলিফেণ্ট গ্ৰাছ বুলি কয় ন কিবা উলো বন নে কিবা কয়? শেই খোপাও আছে শুনা পাইছো আৰু-আৰু বহুত ধুনীয়া-ধুনীয়া বোলে, চৰাই মানে দেখা পায় সেইকাৰণে মানে বহুত মানে মোৰ যাব মন আৰু।
অ, এই গোফা কেইটাও যাব মন থাকে। এনেকোৱ যাইকিনে তাৰপিছত, এই হেৰি কিছুমানে তুমি কেতিয়াবা গোফাত গৈছা নেকি?
নাই মই যাই পোৱা নাই এনে সেনেকা,
অ, মই অকল এবাৰে যাই পাইছিলো তাৰমানে আৰু মানে ভাল লাগে। ভাল লাগে মানে কি অলপ মানে এডভেঞ্চাৰ বা চেলেঞ্জিং টাইপৰ মানে ধৰি লোৱা উঠিব লাগে, পানী থাকে সেই মানে
আৰু উম, উম,
কিন্তু মানে জেগাটো অ, অ, কোৱা-কোৱা?
আৰু মানে মই শুনা পাইছো আৰু কাজিৰঙাত আৰু তুমি হাতীৰেও ঘুৰিব পাৰা। ত' তুমি কৈছা ন'! তুমি হাতীৰে মানে, উঠিব মনটো তাত ত' তুমি হাতীৰ পিঠিত উঠিয়ে চাব পাৰিবা।
অ'! সেইকাৰণে গ'লো আৰু তাতে মানে, হাতীৰ ওপৰত চাব মন আৰু সেনেকুৱা! পূৰা দৃশ্যটো! সেইটোৱে।
সেইটোৱে, মোৰো বহুত যাব মন! এদিন যাম দিয়া, তোমাৰ ফ্ৰেণ্ড সোপা মিলি, মোৰ। ফ্ৰেণ্ডছ সোপা, অ'!
উম, সেনেকে প্লেন কৰিব লাগিব, এদিন। বাৰু
মোৰ ফ্ৰেণ্ডছ সোপা গৈছিল আৰু তাৰে, তাতে চাৰি ঘন টামান লাগিছে আৰু। চাৰি, চাৰে ছয় ঘণ্টা মান। যোৱাতে লাগিছে। উম, উম।
কেনেকে গৈছে মানে, বাছত নে গাড়ীত?
আই থিংক! সিহঁতে গাড়ী বুক কৰিছিল চাগে! ইমান ভালকে নাজানোঁ। সিহঁতে, গাড়ী বুক কৰিছিল। উম! মানে, মোকো কৈছিল! যোৱাৰ কথা। মই আৰু প্ৰব্লেমত আছিলোঁ, অলপ। মানে, ক'ৰবাত বেলেগ জাগাত গৈছিলোঁ। সেইকাৰণে, আৰু যাব পৰা নাই। মোৰো বহুত চাব মন কাজিৰঙা!
আচ্ছা! আচ্ছা!
মানে, তাৰে দৃশ্য চাব বহুত মন আছে! মোৰ মানে, তাৰে হাতী, গড়, বাঘ মানে, মোৰ জীৱ-জন্তু চাই বহুত ভাল লাগে, মানে! আৰু চৰাই-চিৰিকটি চাই। আৰু বেছি ভাল লাগে! মই শুনা পাইছোঁ, তাতে বহুত টাইপৰ মানে, চৰাই-চিৰিকটিও মানে, আছে।
হোঁ হোঁ হোঁ, সেইটোৱে ভাল লাগে ন'! মানে। উম, মাইগ্ৰেট হৈ থাকে। কোন দেশৰ পৰা, কোন দেশলৈ, সিহঁতে আহে। চিজনেল মানুহ। ত' সেয়া, চিজন, চিজনত আহি থাকে। ত' সেইটোৱে, দেখিলে মানে, ভাল লাগে। যে এনে তেনেকুৱাও থাকে, সেনেকুৱাও থাকে। সেইটোৱে!
সেইটোৱে আৰু বাৰিষা কালত মানে, বন্ধ থাকে বুলি, মই শুনা পাইছোঁ আৰু। মই, এইটো কথাও জানা নাছিলোঁ। মানে, মোক কৈছে, মই যাব খুজিছিলোঁ আৰু বাৰিষা কালতে। তাৰপিছত, মই শুনা পাইছোঁ, মানে নাই। বাৰিষা কালত বন্ধ থকা বুলি। সেইকাৰণে আৰু যোৱাৰ প্লেনিং সেই হৈ গ'ল। মাজতে মানে, প্লেনিং হৈছে ফ্ৰেণ্ডছ লগত।
আচ্ছা, আচ্ছা! এনেই তুমি কি ভাবা? কেতিয়া মানে যোৱাটো মানে, একদম পাৰফেক্ট হয়। কোনটো মাহৰ
উম! তেতিয়া মানে, বাৰিষাৰ বতৰটো নাথাকে আৰু। এক একদম মানে, নহয়, নহয় টাইপ। আৰু আজিকালিতো, বতৰটো জানাই!
উম!
গৰম দি আছে, হঠাতে। সেইটোৱে, ঠিকে নাই। হঠাতে বৰষুণ বৰষুণ দি আছে। হঠাতে গৰম দি আছে, একো মানে, ঠিকে নাই। সেইকাৰণে আৰু প্ৰব্লেমো হয়, দূৰ জাগাত।
অ'! আৰু বেছি ঠাণ্ডাৰ দিনত গ'লে, তোৰ আৰু বাকী মানুহকেইটাও আহি যায়। ত' মানে, ভিৰ হৈ যায়, বস্তু কেইটা। ত' সেনেকুৱা মানে, পৰিৱেশতটো ভিৰ হৈ যায়। দেখিব নোৱাৰি, সনেকুৱা আৰু। চবেই পিকনিকৰতে ব্যস্ত আৰু। খোৱাতে মানে, দিন যায় সিহঁতৰ। ত' মই মানে, এই, উম!
মই ভাবিছিলোঁ মানে, ফেমিলিৰ লগত যাম বুলি! তাতে আৰু মোৰ মানে, মোৰ ফেমিলি অলপ টাইম নাপায় ন'! ত' সেইকাৰণে, ভাবিছোঁ! ফ্ৰে সোপাৰ লগতে প্লেনিং বনাওঁ। ফ্ৰেণ্ড সোপাৰ লগতে, যাওঁ বুলি ভাবি আছোঁ! কাজিৰঙা। সেইকাৰণে, মই তোমাকো ভাবিছোঁ তোমাকো এবাৰ কম, কি নহয় তুমি আমি মানে চবকেইটা মিলি কেনে যাম কাজি ৰঙা চাবৰ কাৰণে, এদিন প্লেনিং বনাই কেনে।
অ', অ' ঠিকেই কৈছা। মানে আ, হেই মই হা, এদিন এ মানাছ নেকি মানছত গৈছিলোঁ হা, ত' দে
টান
উম, ত' মই তাতে গৈছিলোঁ তেতিয়া মানে একদম ভিৰ আছিলে হা, মানে ইমানেই ভিৰ যে মোৰ একচেলি ভাল লগা নাই, মানে একদম মানুহে দেখিছোঁ। যদিও আছে পাহাৰ, বিল চিল, নদী সেনেকুৱা। তাৰপিছত বটিং কৰিছোঁ কিন্তু মানে মানুহে মানে পাৰ্টি চাৰ্টি কৰি আছে বা সেনেকে ঘোৱা বনাই আছে। মানে মানে মানুহটো বেছি হৈ গ'ল সেনেকুৱা হা, তাৰপিছত আকৌ এদিন গৈছিলোঁ হা, আমাৰ কলেজৰপৰা লৈ গৈছিলে তেতিয়া মানে। কোনো নাছিলে একদম খালী আৰু ইমান ধুনীয়া লাগিছে, ইমান চাফা লাগিছে তোমাৰ মানে ভাবিবপৰা নাই ইমান মানে পাৰ্থক্য। মানুহ আৰু মানুহ মানে নাথকা সেইটো। একদম মানে এনজয় কৰিব পাৰিছোঁ। মানে ক'ব গ'লে অকল আমিয়ে আছিলোঁ তাতে। ত' সেইকাৰণে মানে আৰু ভাল লাগিছে।
মানে তুমি মানে অলপ অকলে অকলে টাইপ থাক কি মানে ফ্ৰেণ্ডচ লগত থাকি ভাল লাগে ন'?
অ', অ', অ' মইতো মানে তেতিয়া আৰু অকল মানুহে চাইছিলোঁ। ইয়াৰপৰাই এই মানুহ, ইয়াৰপৰাই মানুহ, মানুহে মানুহ মানে বাহ। মান ধৰি লোৱা কিবা মেলা চলি আছে এনেকুৱা। ত' মানে এটা নেচাৰ টাইপ নালাগে যে আমি কিবা নেচাৰেল বস্তু চাব আহিছোঁ।
উম, আৰু মানে মোৰ শুনা পাইছোঁ আৰু কাজিৰঙাত চাবলৈ, কাজিৰঙাখন চাবলৈ মানে আৰু মানে দেশ বিদেশৰ যে মানুহ সোপা থাকে ন'
বহুত চেলিব্ৰিটি বা বহুত মানুহ আহে মানে চাব কাৰণে কাজিৰঙাখন, মানে বহুত ভাল লাগে সেইকা কাৰণে মোৰ ইমান চাব বহুত মন মানে কাজিৰঙাখন কেনেকৈ চাবলৈ মানে, তাৰেমানে প্ৰকৃতিখন গছ গছনি মানে চাৰিও ফালে কেনেকা নাজাৰটো সেইটো চাব মোৰ বহুত মন মানে আৰু। ত' সেইটোৱে ভাবিছোঁ আৰু ফ্ৰেণ্ডছ সুপাৰ লগত প্লেনি বনাম মানে এদিন যাম বুলি মানে ভাবিছোঁ, এনজয় কৰিম বুলি ভাবিছোঁ
উম, হুম।
সকলোৰ লগত অলপ ভাল লাগে ন' গলে?
সেইটোয়ে সেইটোয়ে, অকলে গলেতো এনেও ইমান এটা ভাল নালাগিব। বাকীকেইটা থাকিলে কথা বতৰা বা সেনেকুৱা ডিচকাচ কৰিব পাৰি সেনেকুৱা। আচ্ছা শুনাচোন, এনেকে ট্ৰেইন দি যাব পাৰি নেকি মানে গাড়ী লৈ গ'লেতো ধৰি লোৱা চাৰি ঘন্টা লাগিব। তাৰপিছত আহোতেও চাৰি ঘণ্টা, এনেকে ট্ৰেইন দি গ'লে যদি অলপ হ'লেও টাইম যদি কমে। এনেকুৱা ব্যৱস্থা আছে নেকি?
আছে চাগে, সেনেকা ট্ৰেইন দি যোৱা চাগে আছে। মই ইমান ভালকে নাজানো। আছে। আছে। আছে। তোমাৰ ডিব্ৰুগড় হয় ন?
উম।
আই থিংক! আছে। আছে। যাব পাৰিবা তুমি। ট্ৰেইন দি যাব পাৰিবা।
আচ্ছা। আচ্ছা। তেতিয়া ট্ৰেইন দিয়ে মই যাব পাৰিম। কাৰণ ধৰি লোৱা ভাড়াটোও কম লাগিব। অহ।
কৰি -কৰি চব। যাব পাৰি ট্ৰেইন দি। ঠিকে কৈছা তুমি। সেয়ে এদিন পে প্লেনিং বনাম দিয়া। সবকেইটা মিলি কেনে যাম দিয়া।
অ। অ। ঠিকেই। ঠিকেই। অ'। অ'। নিশ্চয়।
উম। ঠিকে আছে। সেই